হেল্ল' এ ঘটাই আছ
অ কাৰি এপ টো দিছিলো ডালত কৰিলা
অ ডান লোদ কৰিলো বাৰু
উম বাকী তোমাক কৈছোঁ কাৰাি এপটো ভালেই মানে আমি আগতে কাম কৰিছোতো অহ কি কৰি আছা এতিয়া
এতিয়া বিশ্বনাতে আছো বাৰু উঠিম আৰু বিশ্বনাৰ পৰা শুই আছিলোঁ
অ শুই আছিলা ন
উম
বাকী তোমাৰ আজি ক'তো যোৱা প্ৰগ্ৰেম থু গেম নাই
আজি ঈদ ঈদ ঈদ আছে নহয় তাকে আমি এপ ওলাই কৈ যাম আৰু লগৰ এজন ঘৰলে
আজি ইদ আছে ন
লগৰজনৰ ঘৰলৈকে যাম ইনভাইট কৰিছে
অ পাৰ্টি আছে আজি তেতিয়াহলে
উম
বাকী কলেজ গৈ আছ নে নে কামত সোমালা কিবা
কলেজ যোৱা নাই মই জৱ এটাহে কৰি আছোঁ। তেজপুৰতে উ তেজপুৰ পৰটেক এটা উপৰটেক কৰি আছোঁ অফিচিয়েল অফিচিয়েল আৰু অফিচিয়েল যাপেই
বাকী আৰু মোৰ বেছি এয়াতে উম তোমাক লগ পাইছিলো যে এবাৰ সেই ফিল্ড চীয়া ফিল্ডত
অঁ অ যাওঁ কেতিয়াবা ফিল্ডলৈ খেলিবলৈ কৰিব পোাই
উম আহিবা আহিবা তাতে ফুটবল চুটবল খেলিব লাগিব প্ৰেক্টিছ কৰিব লাগিব
যাওঁ যা যাওঁ এ টাইম চিম নোপোৱা পোৱাই নাই যে সেনেকৈ ঋত সোমাব বুলি অফিচো থাকে তাকে আজি এপাক যাম নেকি চাগে আজি বন্ধ আছেতো আমাৰ অফিচ
তম
এপাক যাম নেকি চাগে
বাকী ক'তো এনেককাা দূৰত লং ড্ৰাইভত যোৱা ভাবিছা নেকি ক'বাত যোৱা
এনেকে ভবা নাই তত যাম বুলি
টাৱাং চাৱাং এনেকা টিপট
সেইতাকে সেনেকে যাম বুলি ভাৱনা এই মন্দিৰ এভাগলৈহে যাম বুলি ভাবি আছো
শু
এই ঢেকীয়াাজুলী
অ আমাৰ তেজপুৰত ঢেকীয়াজুলিী ন
বনাইছে ৰাম মন্দিৰ ৰাম মন্দিৰ নিচিনা যে ধুনীয়াকে বনাইছে যেন
অ ধুনীয়া হৈছে মন্দিৰো বহুত ভাল হৈছে আমাৰ
বপাক যাম আগে
এনে তোমাৰ তেজপুৰত ফেভৰেট জেগা কোনটো য'ত তোমাৰ মনটো শান্তি লাগে
শা জেগা
উম
ব্ৰহ্মপুত্ৰ পাৰত
ব্ৰহ্মপুত্ৰ পাৰত তাৰপিছত তোমাৰ এনেকা তোমাৰ এ ভাল ভাল জেগা আছে নে আমাৰ তেজপুৰত ভাল জেগা মানে ঘুৰিব যাব পৰা
আছে অগ্নিগড় আছে। ছেকেণ্ডগেড আছে মহাভৈৰৱ মন্দিৰ আছে অ গলপাৰ্ক আছে ৰুদ্ৰপথ আছে অন্যান্য জেগা আছে
আচ্ছা আচ্ছা বাকী উম উ বাকী তোমাক খোৱা ফেভৰাইট বস্তু কি হয় নো বেছি ভালকে মানে খোৱা বস্তুটো
উ মিঠাই ভিতৰত নে নিমখীয়া ভিতৰত
তোমাৰ মিঠাইৰ ভিতৰতো কোৱা তাৰপিছত বোলে কম
মিঠাই মিঠাইৰ ভিতৰত বুলি ক'লে তো মই বৰফি খাই ভাল পাওঁ
উম বৰফিটো ন অ অ
আৰু নিমখৰ ভিতৰত বুলি ক'লে গাহৰি খাই ভালপাঁও
গাহৰি ন গাহৰি মাংসটো বস্তু সবৰে ফেভৰেট আমাৰ তেজপত বা অসমত
এনে গাহৰিয়ে বেছি চলি আছে আৰু উ
এতিয়া বিখ্য্াত অসম মানে অসমত্ন
এইেই বিখ্যাত গাহৰি
উ বাকী তোমাৰ ঘৰত কোন কোন আছে এতিয়া
এতিয়া ঘৰত দেউতা মই তেনেকে আৰু
উম
আপোনাৰ ঘৰত
মোৰ মা দেউতা ভাইটি আৰু মই চাৰিজন আমি
আচ্ছা পঢ়ি আছে নে কি নে কিবা কৰি আছে
বৰ্তমান বি এ পঢ়ি আছোঁ বাৰু
অ
ফাৰ্চ চেমত
আচ্ছা
মই হায়াৰ ছেকেণ্ডী পাছটো কৰি মানে বি এ এডমিচন লৈছো
টো ঠিকে আছে বাৰু তাকেই খবৰ খাতি ভালে আপোনাৰ
উ খবৰ খাতি ভালে ভালে তোমাৰ
ভাল বাৰু বৰ্তমান
বাকী আপোনাৰ গাড়ী গাড়ী কোনখন আছে আপোনাৰ গাড়ী আছে চাগে
গাড়ী মানে মই চাৰিচকীয়া নাই বাইক এখনহে আছে
অ বাইক আছে ন
উম উম
কি বাইক আছে বাৰু আপোনাৰ
মোৰ হিৰো আছে এখন হিৰো স্প্লেণ্ডাৰ এখন আছে
অ হিৰো স্প্লেণ্ডাৰ
হ
আৰু বেলেগ কিবা আপোনাৰ মানে গাড়ী চাৰি এনেকা নাই ন
হা হা
বেলেগ গাড়ী নাই আপোনাৰ
বেলেগ গাড়ী নাই এনেকে লোৱা এতিয়া অকাত নাই বাৰু পইচা পাতিৰ কথা আহে
উম আপোনাৰ এনে চেলেৰীটোতো ভালেই পাই চাগে অফিচত কৰে যিহেতু
আৰু আমাৰ আৰু আমাৰ প্ৰাইভেটহে আৰু কোম্পানী চৰকাৰী নহয় ন চৰকাৰী হলে পালো যেনটেন
আচ্ছা আচ্ছা
চলিবহে হয় গাড়ী চাড়ী কথা ভাবিব মনত নাহে
বাকী আপোনাৰ ক'তো এনেকৈ যোৱা প্লেনিং নাই ন আজি
যোৱা প্লেনিং মানে সে আৰু ওলাই গৈ যাম লগো ঘৰ ঈদ বুল বাকী আপুনি ক'ত যাব
চাওঁ আজি ক'ত যাব পৰা হয় মানে বাইকখন অলপ বেয়া হৈ আছেতো বাইকখন ঠিক কৰিলে যাম চাগে
আচ্ছা আচ্ছা
বাকী আপোনাৰ আমাৰ তেজপুত মানে এনেকুৱা ভাল ভাল শ্বপিং মল ক'ত ক'ত আছে এনেকুৱা ভাল শ্বপিং মল
ভাল শ্বপিং মল আপুনি নতুন বিচাৰ যাব পাৰে ষ্টাৰ বজাৰ যাব পাৰে বাজাৰ ইণ্ডিয়া যাব পাৰে এম বজাৰ যাব প কৰে তটো বহুত আছে
তাতে খোৱা সামগ্ৰীও পাই চাগে
খোৱা সামগ্ৰী আপুনি অ পাই যাব ন নতুন বিশাল খনত পাই যাব
উম হম এনে আমাৰ তেজপুৰত মানে ভাল ৰিজৰ্ট আছে নে এনেকা খোৱা ৰিজৰ্ট মজা মজা ৰিজৰ্ট মে
আছে সেনেকুৱা ৰিজৰ্ট আছে বাৰু খুৱাব বোৱা ৰিজৰ্ট আপোন যদি ধুনীয়া যদি শান্তি পৰিব সমাজত লাগে তেনেহ'লে আপুনি ৰুদ্ৰ দেৱী সিং ঘাটত যাব পাৰে তাত আপোনাৰ এখন দিয়া লহা বুলি ৰিজৰ্ট এখন আছে
উম হম
পৰিৱেশ তাতে পাই যাব ঠান্দা দিনৰ খানা চানা বাকী তেজপুৰ আপোনাৰ টাউনৰ মাজতো আছে বাৰু টাউনত যে মানে সেনেকুৱা সেনেকা ৰিজৰ্ট নাই আৰু টাউনৰ ‌মাজত ত ভাল ভাল মানে জোনবিলাক আছে বাকী আপুনি ভালুকপুং চাইদে যাওঁতে পাই পাই যাব নামৰিত নামৰি যাব পাৰে
উম আপোনাৰ দে মই স জাহাজ গাটৰ বিষয়ে অলপ শুনিছো জাহাজ গাততো ভালেই আছে ন আমাৰ
আৰু জাহাজ ঘাটো এখন খুলিছে বাৰু সেইখনো বৰ্তমান ভালে চলি আছে সেইখনো ধুনীয়া একদম ধুনীয়া পৰিৱেশতৰ মাজত
নদীৰ কাষতে ন
নদীৰ কাষত
উ আমি ভাবি আছিলো মানে ট্ৰিপ এটা উলিয়াম বুলি গাঁৱৰ ল'ৰাখিনি মিলি ধৰ ক'ৰবাত মানে লং ড্ৰাইভত যোৱা আৰু
আচ্ছা
যাব পাৰে আপোনালোকে জাগা আছে অ অ মোক সময় মিলাবই নোৱাৰি নহয় এতিয়া ডিউটি থাকিলে ডিউটি
উম হম ডিউটি থাকে নহ ন
ডিউটি থাকে মোৰ
আপোনাৰ দেওবাৰে থাকে নাই ডিউটি
এবাৰ অফ থাকাবাৰ
অ দেওবাৰ দিনাত ট্ৰিপ এটা বুলিলে ধুনেকে মানে টাৱাং চাৱাং হলে লাডাখ চাইডে যাব পাৰি আৰু বহুত দূৰ জেগা
অ সেইটো পাৰি আৰু আশা এটা আছে কিন্তু তেতিয়া নহ'লেও সেইটো পাছলৈ হ'লেও চাগে সপোন সপোনটো পূৰণ কৰিম বুলি ভাবিছো তাগে ত এতিয়া সেনেকে যাবলৈ পৰ্বত অৱস্থা নাই
উম যাম বতো লাগিবই কাৰণ আমিও গাঁৱলীয়া ল'ৰা আমিও বেচাৰ থাকো বা গাঁৱলীয়া হয় আমি আমাৰ আমিও টাউনিয়া পৰিৱেশটোত আমি আমাৰো মন যায় ন যাবলৈ বহুত দূৰ দূৰ জেগা
মন যায় মন যায় যাবলৈ
ত কেতিয়া কেতিয়া যোৱাটো হয় আপুনি মোক ক'ব বাৰু আমি দেওবাৰ দিন এটা চাই ল'ব লাগিব গোটেইখিনি ল'ৰা
অঁ আপোনালোকে উলিয়াওকচোন বাৰু মোক খবৰ দিব যদি মই পাৰোঁ তেনেহ'লে যাম
উম হম
যদি আৰু চব সুবিধা সুবিধা মিলে
সেইটো হয় বাৰু বাকী খোৱা বোৱা মানে এতিয়া মুখখন ধুই উঠিছো বাকী মানে খোৱা বোৱা এনেকে কৰা নাই আৰু খাম আৰু ভাবিলো কাৰি আই পত্ৰকমান কিবা বি চাওঁ আছে নেকি
টো মানে কি হয় কিবা মানে জানে নেকি আপুনি?
হয় এপটো বহুত ভাল হয় এইটো এপট মানে আপোনাৰ ও কাৰিয়াৰ হয়টো তাৰপিছত আপোনাৰ এয়াইক ট্ৰেনিং কাৰণে আমাক মানে প্ৰজেক্ট বিলাক দিয়ে আৰু কৰাবলৈ
আটচ্ছা আটচ্ছা
ভাল ভাল কামে পায় এইটো প্ৰজেক্টটো
উম
বাকী এতিয়া আমাৰ এনে জাহাজ কাটৰ ফি এতিয়া গ'লেতো মানুহ চানো থাকিবই চাগে বহুত মানুহ ন
থাকিব থাকিব তাত আপুনি গলে তাত মষ্ট মানুহ পাই যাব ৰাতি ন চলাই তাত মানুহ পাই যাব মই ৰাতিপুৱাৰ পৰা
বাকী আপোনাৰ আমাৰ তেজপুৰত মানে এনেকে ডাঙৰ মন্দিৰ ক'ত আছে মানে যিটো আমাৰ মানে হেৰি হয় আৰু মন্দিৰটো মানে ধৰ হেৰিত চলি থাকে মানে ট্ৰেন্ডিঙত ডাঙৰ মন্দিৰ আমাৰ তেজপুৰত
মা ভৈৰৱী মন্দিৰ
মা ভৰৱী মন্দিৰ অ
মানে মহাভৈৰব উ
এ মানে আমাৰ তেজপুৰত সেইটো মন্দিৰ বিখ্যাত ন
বিখ্যাত বিখ্যাত আমাৰটো আপোনাৰ আগতেটো আমাৰ কিতাপতো আছিল ন সেনেকে ধৰক মহাভৈৰৱ মন্দিৰ কামাখ্যা মন্দিৰ সেনেকৈ আৰু মানে তেজপুৰত বিখ্যাত মন্দিৰ বিগ ধৰ মহাভৈৰৱ মন্দিৰ এনেকুৱা আৰু বা আপোনাৰ পুৰণা বুলি ক'লে ধৰক আপোনাৰ এইফালে হেৰি মন্দিৰো আহি যায় মা ভৈৱী মন্দিৰ য মানে মাইথান মন্দিৰ যে অ সেয়াৱ হৈ যায় ন বাৰ
দিয়ক তেতিয়াহ'লে ঠিক আছে ন
দিয়ক দিয়ক ঠিক আছে অ